অ', কি খবৰ তোমাৰ? অ', মোৰ ভালে দিয়া। মই এনেই আছো হা তুমি।
ময়ো এনে ৰ'বা বাগৰি আছো।
অ অ।
বাকী চাহ পানী খালা?
অ', খালো দিয়া তুমি খালা? অ'।
ব'লা নহলে আজি পিকনিকৰ বিষয়ে কথা পাতো। এই পিকনিক গৈ পাইছা।
উম গৈ পাইছো, তুমি গৈ পাইছা?
অ', গৈ পাইছো ক'ত ক'ত গৈছা তুমি এনে?
মই এনেই হেৰিত গৈছো কি কয়। অ', কোন কলে গৈছো ইয়াৰে ক'ৰবাত গৈছিলো ৰবা মই জাগাটো নাম নাজানো। অ', বগা মাতিনে কৰ'বাত গৈছিলো ৰ'বা। পাহৰিলোঁ অ', সেইফালে গৈছিলো ফেমিলি পিকনিক আছিল আৰু ভাল লাগিছে যাই পিনে তাতে। তুমি ক'ত গৈ পাইছা?
মই তোমাৰ এনে স্কুলৰ পৰা গৈছিলো ক্লাছ ছিক্সত পিকনিক। হেইটো আমাৰ মানে স্কুলৰ পৰা নিছিলে, দেন তোমাৰ অ' এবাৰ গৈছিলোঁ মই গোৱালপাৰা গৈছিলোঁ সূৰ্য পাহাৰ আৰু তোমাৰ সেনেকে ফেমিলি আছিলে ফেমিলি পিকনিক মানে ইটো মানে গোৱালপাৰাৰ ফেমিলিও নহয় মানে বহুত মানে এনেকুৱা মানুহ ছ'চাইটিৰ মানুহ আৰু সেনেকে গৈছিলোঁ দেন আৰু এবাৰ তোমাৰ দাৰাগাওঁ চিনিপোৱা দাৰাগাঁও মইনা পুখুৰী যে আছে।
অ' নাই নাই পিছে নামটো শুনিছোঁ বাৰু।
মানে মানে মইনাপুখুৰী তোমাৰ মন্দিৰ হৈ একচুৱেলি। আৰু দাৰাগাঁও মানে এই ভূ ভূটানৰ বৰ্ডাৰৰ ওচৰত মানে। সেনেকুৱা মানে মানে নদী নদী এটা আছে দাৰাগাঁও তাতেও মানে বহুতে পিকনিক স্পটৰ কাৰণে আগতে গৈছিলোঁ ফেমিলি টাইপৰ এনেই গৈছিলোঁ।
অ' মানে ফেমিলি মানে ফেমিলিৰ লগত গৈছিলা?
অ' কাইণ্ড অফ ফেমিলি ট্ৰিপ আছিল আৰু।
অ', অ', তাতে কি-কি কৰিলা পিকনিকত যাই?
অ, মই মানে আমি একচুলি পিকনিক বুলি যোৱা হিচাপত সেনেকে গৈছিলে আৰু আমি গ'লো এ প্ৰথমতে আমি মন্দিৰ ত গ'লো মানে মইনা পুখুৰী মন্দিৰত তাতে যাই তোমাৰ দৰ্শন চৰ্শন কৰিলো বহুত লং ৰাস্তা মানে বহুত মানে-মানে বহুত দূৰত মানে ভিতৰুৱা ৰাস্তা সৰু-সৰু তেন গ'লো মইনা পুখুৰীত গৈ তোমাৰ দৰ্শন চৰ্শন কৰিলোঁ তাত অলপ মানে সময় কটালোঁ আৰু বহুত কিবা- কিবি তোমাৰ মানে এনেকে নাম চাম ধৰে আৰু এনেকে নাচা-চাচা মানে বাবা চাবাবোৰ আছে সেনেকে মানে কিবা-কিবি দেখাই তাতেও চালো চাই অ, ভাল লাগে চাই বৈ সেনেকে ফটো-চটো উঠিলোঁ। উঠি মইনা পুখুৰীৰ পৰা আহি দাৰ গাঁও গলো তাতে মানে তোমাৰ ইমান ভাল লাগে ন' মানে গছ মানে তোমাৰ উম, পুুখু মানে নদীটোৰ কাষত মানে গছ-গছনি নাই বা তুমি তুমি যেতিয়া মানে দূৰত যাবা মানে হেৰী উপ মানে বহুত মানে ইমান পাথৰ আছে ইমান শিল আছে মানে পাহাৰৰ টাইপত মানে মানে মই গৈ-গৈছিলো মোৰ মই মোৰ দেউতা আৰু এনেকে মানে মোৰ বাৰ ল'ৰা। আমি গৈ-গৈ শেষ কৰিব নোৱাৰো ইমান শিল তাৰমানে আৰু তাতে তোমাৰ হেৰি ওলাই বাঘ ওলাই, হৰিণা চৰিনা এনেকে হাতী চাঠি ওলাই আৰু এনেকে ভাল লাগে আৰু। অ, মানে তোমাৰ অ, গধূল সময়খিনি হাতী- চাঠী বহুত ওলাই হা আমি গৈছি লোঁ তাতে কিবা মানে বাঘৰে আৱাজ নে কি শুনিলো শুনি যি দৌৰিছো আমি তিনটা নগলো আৰু এনেও গছ- গছনি বহুত আ ছে ন' ভয়ো লাগে অ, সঁচাকে দেন আৰু মানে বহুত মানে আ
কে আমাৰ চাইছেনে লাহে-লাহে?
মানে জোৰতে মানে-মানে ভয় লাগি যায় আৰু শুনি মানে বুকো কঁপি গৈছিলে যদি কিবা নামি আহে আৰু ভয় চয় লাগে ন'? এ বহুত ওপৰলৈ গৈছিলো মানে অ, অ, আৰু এইফালে শিল ন' ভয়ো পৰি গলে বত চেচ। ত' মানে এনেকে আহিলোঁ আৰু বেছি ওপৰ নগলো বহুত ওখ আছিলে মানে -মানে পাক পাথৰৰ আছিলে নাই-নাই চিঞৰ- চিঞৰিলে চেছে যদি নামি আহিলে হয় আকৌ অ, সেনে -অ, সেনেকে নামি আহিল ত' আহি কেনে পুখুৰীত মানে নদীটোত অলপমান যাই কেনে অলপ খেলিলোঁ পানী চানীত সনেকে ভৰি হাত ধুই কেনে ভাল লাগিল আৰু দেন অলপ কিবা-কিবি খোৱা অ, খোৱা যোগাৰো লৈ গৈছিলে দেন খাই বৈ সেনেকে আহিলো আৰু।
অ', অ',
লগত টাই স্পেন কৰি কেনে জানা?
অ, ভাল লাগে তাকে।
টো এইটো দাৰাগাও দিয়া না আকৌ যোনটো গোৱালপাৰা গৈছিলো গোৱালপাৰাটো চিনি পোৱা চাগে ন' এইফালে উম। গোৱালপাৰা, তোমাৰ আমি ৰাতিপুৱা ওলাইছ আঠটাত হা, ইমানেই দীঘল ৰাচ তা, ইমানেই দীঘল আমি গৈ পাইছোঁ চাৰে বাৰতাত চাৰি, পাঁচ ঘণ্টাৰ জাৰ্নি আৰু গৈ পাই অলৰেডি মানুহ খুব মান ডাঙৰ, ডাঙৰ মানে বহুত মানুহ আহিছে বাছ লৈ আহিছে একদম জাগাই ফোল অ' পিকনিক‌ স্পটে মানে আৰু মানে তোমাৰ নাম সূৰ্য পাহাৰ টো, পাহাৰ এৰিয়া তাতে যায় তোমাৰ কি বুলি কয় গৈছোঁ যায় কেনে মানে বহুত মানুহ গৈছে ন! ত' একফালে মানে খানা যোগাৰ কৰাত লাগি গৈছে, একফালে গান বাজনা কৰিছে, উম তোমাৰ আৰু একফালে যোনবোৰ ফুৰাকে গৈছে মানে আমি মহিলা, মহিলা কমিটিটো মানে আৰু সৰু, সৰু ছোৱালী আৰু বাবোৰ আমি পুৰা মানে পাহাৰখন ঘূৰি মানে বহুত তোমাৰ স্পেচিয়ালী সূৰ্য পা মানে মন্দিৰ আছে মানে তুমি নিজে যে, তোমাৰ মাটি, মাটি ফালি যে, ওলাই পাহাৰ মানে পাথৰ সত্তৰ বহুত ধুনীয়া জেগা মানে তাতে মানে এটা গুফা আছে হা সেই গুফাটো মান মানুহে কয় আৰুগতে মানে তুমি যদি পবিত্ৰ হয়, তোমাৰ মনটো যদি শুদ্ধ ন' তুমি সেই তেতিয়াহে সেই বা মানে গোফাতোদি পাৰ হৈ আৰু তোমাৰ যদী মনতটো বেয়া তুমি যদি গা ধুই আহা নাই, তুমি কিবা বেয়া চিন্তা ধাৰালৈ কেনে গৈছা ন' সোমাই মৰি যাবা তাৰ মানে, বন্ধ হৈ যায় গুফাটো মানে সেই যেনেকুৱা মানুহ সোমালে মানে সেইটো হৈছে অ', ত' বহুত মানুহ মৰিছে বোলে সেই গোফাটোৰ ভিতৰত মানে।
মানে বহুত ডেঞ্জাৰ মানে?
অ মানে কিবা এটা আছে মানে মানে পাৱাৰফুল কিবা এটা তাৰ মানে তোমাৰ মানে গম পাই যদি মন যদি মনটো শুদ্ধ ন ভাল মনে দি গৈছে গা পা ধুই কেনে দেন তেওঁ সেই গুফাটো ক্ৰচ কৰিব, আৰু যদি বেয়া মনে দি গৈছে কাৰবাৰ বেয়া চিন্তাধাৰা কৰি, গা চা ধোৱা নাই
অ'
অলৰেডি পেৰিয়েডচটো আমি ভাল বুলিয়ে কওঁ দিয়া এতিয়া, এতিয়া আগৰ মানুহবোৰে বেয়া বুলি কয়, বা ষ্টীল যদি পিৰিয়েৰ্ডছ, চিৰিয়েডচ হয়, সেনেকে মানে গোফাটো বন্ধ হৈ যায় মৰি যাবা আৰু সেনেকুৱা মানে সেই গুফাটো ভয়ে লাগে মই অ মই সোমাব ট্ৰাই কৰিছো কিন্তু মানে সেইটো বহুত পুৰণা ন' আৰু যেতিয়া গম পালে মানুহ মৰি যায় বুলি মানে শিল দি দিছে যাতে অ', যাব নোৱাৰাকে বন্ধ কৰি দিছে মানে ত' এনেকে যদি বহুত মানুহ মৰে বেয়া হ'ব ন' কথাটো ত' সেনেকে নগ'লো আৰু যেন তোমাৰ বহু অ', অ', গুফা টাইপ মানে আৰু অ', অ', সোমালে মানে ওলাবৰ ৰাস্তা ভয় লাগে আ হৈ যায় মানে, তাৰ পিছত তোমাৰ সেনেকে আৰু বহুত অ', বহুত ধুনীয়া মানে এনেকে তোমাৰ তাতে হেৰিও আছে ব-বটিং কৰে যে, হেৰি পুখুৰী এটা আছে। ব'ট ৰাইডিঙো কৰে, দেন তোমাৰ মন্দিৰো আছে, সি মা-মানে বেছি শিৱৰ তাৰমানে আৰু এনেকুৱা তোমাৰ এটা ৰাস্তা আছ ছে মানে এটা তোমাৰ সৰু, সৰু, সৰু ৱলিংগ মানে ৰাস্তাটোত গোটেই শিৱলিংগ সৰুৰ পৰা ষ্টাৰ্ট হৈ ডাঙৰ শিৱলিংগ আছে মানে দূৰৰ পৰা দেখি বহুত ভাল লাগে তাৰমানে এনেকুৱা মানে বেছিকে তো পিকনিকো হয়। আৰু পূজা কৰিব যাব পাৰি আৰু মানে মন্দিৰৰ কাৰণে মানে সেনেকুৱা আৰু মানে চব নিজে মানে উৎপন্ন হোৱা। মানে যদি কোনো ৰাখা নাই আৰু সেনেকুৱা টাইপৰ, হেল্ল'।
হেল্ল' অ', অ', শুনা পইছা? অ', অ', তাৰপিছত?
অ- অ সেনেকুৱা আৰু মানে বেছি তিগাৰে তোমাৰ পিকনিকো হৈ যায়, আৰু তুমি যদি ভাবা যে পুজাও কৰিম, দৰ্শনো কৰিম। সেনেকে, মানে, আৰু, অ' পূজা হৈ যায়, মানে। কিন্তু, সেনেকে নহয়। হয়, মানে, মানে আছে, আৰু শিৱলিংগ। মানে, বহুত মান্যতা আছে দেই। মানে, বহুত পাৱাৰফুল হয় বহুত। উম, ভিৰ মানে, সেনেকে মানে বহুত ডাঙৰ পাহাৰ এৰিয়া, ন? সেনেকে ভিৰ নহয়, কিন্তু মানুহ হয় বহুত দেই। লাইন ধৰি ধৰি যাব লাগে, তাৰমা
অ, তাৰছিত তাতে কিমান ঘণ্টা থাকিলা?
তাতে আমি অলমষ্ট আছো তিনি-চাৰিটাৰ পৰা চাৰি-পাঁচটালৈকে আছোঁ, আৰু খাই-বৈ কেনে অলপমান ফুৰিলোঁ, গোটেইখিনি চালোঁ-চাই। আৰু তোমাৰ গান-বাজনাও কৰিলে, নাচ ফূৰ্তি কৰিলোঁ। সেনেকে আমি চাৰিটামানত ওলাই আহিছোঁ, মানে, কাৰণ বেছি আন্ধাৰলৈ অচিনাকি জাগা, ন। ঘৰ আমাৰ বাজিছে। চাৰে চাৰে নটামান বাজিছে আমাৰ।
অ, অ, মানে, তিনি ঘণ্টামান লাগিছে আৰু।
উম, বহুত লং জাৰ্ণি আছিল, ন?
সেইটো হয়। অ', মানে বহুত মানুহ গ'লে ভাল লাগিব, ন?
অ, অ, এটাৰ উঠা গ'লে ভাল নালাগে। ধৰা দচ বাৰজন মান গ'লা তেতিয়া ভাল লাগে আৰু অ'। তুমি এনেই গৈছানে পিকনিক কবাত মানে ধৰা এনেকে
অ'এনে ফেমিনিচ অ'ফেমেলিটো বহুত আমাৰ ফেমিলি মানে একদম ডাঙৰ ফেমিলি ন' সিহঁতৰ লগত চব লগত গৈছোঁ। তাৰপিছত, তাতে আৰু খানা চানা বনাই আছে। এক্সট্ৰাকে গান চান লগাচে নাচি আছে। তা চাগে সেনেকা আমি ঘূৰিছো আৰু।
নাচ গান কৰি ভাল লাগে ন?
অ' নাচ গান কৰিও ভাল লাগে চদাই ফটো-চটো উঠিছে এনে অলপ ফুৰিব গ'লো। পাছতে খানা ব্ৰেকফাষ্ট-চেকফাষ্ট দিছে এনেকে আৰু ভাল লা আৰু চাই পিকনিক আৰু স্কুলৰ পৰাও গৈছোঁ সেনেকে পিকনিক আৰু।
আচ্ছা, অ' স্কুলৰ পৰা গৈছা অ'।
স্কুলৰ পৰা এনেকে গৈছোঁ। মানে ভাল লাগে পিকনিক মানে বহুত মানুহ হ'লে ভাল লাগে। এটা দু
এটা দুটালগত ভাল নালাগে পিকনিকত ভাল লাগে আৰু বহুত মানুহ থাকে কথা পাতিবও পাৰি।
অ', কথা পাতিব পাৰি শুনিব পাৰি মানে অ' মানে অলপ মানে এডভেঞ্চাৰ
আৰু কেনেকুৱা জানা, খাবলৈ তোমাৰ বহুত বে বেলেগে পিক বেলেগ, বেলেগ টিচাৰ্ছ লৈ আহে বা বনাব ট্ৰাই কৰে। সেনেকুৱা টাইপৰ আৰু আহ, আদৰি ট্ৰাই কৰি ভাল লাগে। সেনেকুৱা আৰু ভাল লাগে, পিকনিকবোৰত যাই। মই ইমান পিকনিক যোৱা নাই। মই চাগে দুবাৰ নে তিনিবাৰেই গৈছোঁ, চাগে।
অ'
সেনেকুৱা আৰু, আৰু কিমান? য মই বগা মাটি যোৱা নাই, জানা। বগা মাটিয়ে যে আৰু নাই। হেৰিটো গৈছোঁ তোমাৰ। এই, কি মদন কামদেৱ যে মন্দিৰ আছে, যে তাতোতে পিকনিক স্পট আছে। গৈছা?
নাই নাই সেইটো শুনা নাই ৰবা সেইটো
গৈ বহুত আছে। তে, মানে তুমি ভাবিব নোৱাৰা। মই সেনেকে নাজানো, কিন্তু তোমাৰ ধৰা, এতিয়া তুমি বগা মাটি গৈছা। দেন, সূৰ্যপাই, মদন কামদেৱতো তোমাৰ কিবা এটা, মানে, ফিল্ড আছে। তাতে পুখুৰী আছে। তাতে সেনেকে পিকনিক যায়। দেন তোমা আৰু হাজোৰ ফালে পিকনিক স্পট আছে। দে, তোমাৰ অ, আৰু এনেকে বহুত জাগা আছে, বহুত মানে। চোনচালি ফালেও আছে দেন, তোমাৰ। হেৰি, আৰু জাগা আছে। ৰ'বা চান চান্ডুবি ভালেও আছে চান্ডুবি, উম উম চান্ডুবিটো হয়। সেনেকে, আৰু জাগা বহুত আছে, যদি যদিহে চিনি পোৱা, আৰু চিনি পোৱাব যাব পাৰে, আৰু, উম, আৰু পাহাৰ। ভাল লাগে। অ', আৰু পাহাৰী এৰিয়া হ'লে বেছি ভাল লাগে। উম উম উম অহ ভিউ চিউ চাই এনজয় কৰি অহা। আৰু তোমাৰ আৰু তোমাৰ জানা গোৱালপাৰা যে গৈছিলো ন তাতে এই যে তোমাৰ জংঘল জংঘল বোৰ যে দেখাই ন' গছ থকা যে সেনেকে তাতে পুৰা একদম মানে জংঘল বোৰ দেখাই যে কিছুমান আমাৰ যে ট টিভিত যে দেখাই ভিডিঅ' বোৰো দেখা পাওঁ যে ডাঙৰ ডাঙৰ গছ থাকে যে বহুত তাতে সেনেকুৱা গছ গছনি আছিলে মানে তুমি বহিব পাৰা শুব বও পাৰা কি ধুনীয়া হাৱা দিয়ে বহুত ভাল লাগে তাতে গছ গছনিও আছে।
অ'।
আৰু তোমাৰ কিছুমান মানে কোনোবা অ', বহুত পুৰণা মানুহ মানে জাননা শুনা তাতে কিবা কিবি আঁকিও যা থৈ গৈছে বনাইও থৈ গৈছে ঘৰ টাইপৰ বহুত কিবা কিবি আছে মানে যাবা কেতিয়াবা চান্ঞ্চ পালে। বহুত ভাল লাগিব উম। অ', চাংঘৰ টাইপৰ মানে কি আম পিকনিক বুলিও ন মানে এক্সপ্লৰো কৰিব ফুৰিবও যাব পাৰা মানে। মানে বহুত‌ চাবলগিয়া বস্তু আছে কিছুমানে ফুৰিব যায় কিছুমানে তোমাৰ খা মানে পিকনিক বুলিও যায় আৰু সেনেকুৱা আৰু ভাল লাগে। চোৱা বস্তু বহুত আছে মানে, মানে ত পিক অ মানে পিকনিকতকে ছাব বলৈ মানে বহুত বস্তু
উম উম থাকে। উম। অ', অ', ঠিক আছে দিয়া। অ', অ', অ', দিয়া।